অহ কোৱা।
এই কি কৰি আছ।
এ আছো ৰ'বা এনে। তুমি কি কৰিছা?
এই মই আছোঁ ৰবা এনেই বহি আছিলো। বাকী ভাত পানী খালা নেকি?
ক'ত ভাত পানী খাবা ইমান গৰম খাম ৰ'বা লাহে লাহে তুমি খালা?
অ' ঐ নাইখোৱাৰ ৰবা বনাই আছে মাই
পিছে তুমি কালে যে সাংস্কৃতিক অনুষ্ঠানতটো হ'ল গ'লা নে নাই তালেকে?
উ নাই যোৱা নহয় কালি মোৰ এটা কাম ওলাইছিল মই কামটো যাব লগা হ'ল কি হৈছিল বাৰু তাতে।
এ বেছি বেলেগ একো হোৱা নাই বাৰু অসমৰ বিভিন্ন ঐতিহ্যৰ ওপৰত এটা প্ৰদৰ্শিনী হৈছিল চাই বৰ ভাল লাগিল দিয়া।
কি কোৱাহে হয় নেকি, আৰু তাতে পিছে কলাজি অসমৰ ঐতিহ্য আৰু প্ৰদৰ্শনী হোৱা বুলি কি কি দেখাইছিল পিছে মানে কি কি প্ৰদৰ্শন কৰিছিল তাতে।
ক'বলৈ গ'লেতো বহুত বস্তু দেখাইছে ৰ'বা। মুগা ৰেচম, জাপি, গামোচা, মুগা শিল্প, সত্ৰীয়া নৃত্য, বিহু সকলোৱ একেলগ কৰি। এটা অসমৰ সমৃদ্ধ ইতিহাসৰ কথা মনত কৰাইছিলে আৰু
সচাকেই দিয়া আমাৰ যিটো অসমৰ যিটো ঐতিহ্য তো বহুত চহকী আৰু কবলৈ গলে বাকী ই কেৱল এটা পুৰণি কাহিনী নহয় দিয়া আজি আজিৰ মানুহে মানে দৈনন্দিন জীৱনত এই এইবিলাকৰ লগত জড়িত আৰু কবলৈ গ'লে।
ঠিক কৈছা আমাৰ ঘৰত আজিও মানে অতিথি আহিলে গামোচাৰে সন্মান জনোৱা হয় আৰু মানে এই পৰম্পৰাটো মোৰ বৰ ভাল লাগিলে।
সেইটোৱে দিয়া সেইটোৱেটো অসমীয়া পৰম্পৰা এটা আমাৰ সৌন্দৰ্য্য আমাৰ যিটো অসমীয়া সংস্কৃতি যিটো অসমীয়া ঐতিহ্য অসমীয়া ইতিহাস সেইটোৱেই তো সৌন্দৰ্য্য, বাকী তোমাৰ এই যে সন্মান হওক বা আদৰ সাদৰ, আৰু যিটো আন্তৰিকতা সেইবোৰ আমাৰ অসমৰ এটা ঐতিহ্যৰ অংশ আৰু ক'বলৈ গ'লে মানে বহুত আগৰ। পৰাই এইবিলাক প্ৰথা চলি আছে ন।
হয় হয় আৰু বিহুৰ সময়ত তুমি ধৰিলোৱা আৰু গাঁৱৰ যিটো পৰিৱেশ আৰু একেবাৰে সলনি হৈ যায় ন তাতে ধৰা ঢোল পেঁপা গগনা বিহু নাছে সকলোৱে আনন্দ কৰে একেলগে।
তাকে দিয়া, আৰু কিবা বিহু বুলি কেৱল উৎসৱ নহয় ন। আমাৰ বিহুটো আৰু তাত বিহুটো আমাৰ এটা অসমীয়া যিটো মানুহৰ জীৱনৰ লগত এটা গভীৰভাৱে জড়িত হৈ আছে আৰু বিহু আহ যিটো বিহু হয়। অসমীয়া জাতিৰ লগত মানে এটা বহুত ডাঙৰ আৰু অসমীয়া জাতিৰ কাৰণে এটা মানে গৌৰৱময় কৰিব লগা এটা উৎসৱ আৰু কবলে গলে, আৰু তোমাৰ ই এটা আমাৰ সাংস্কৃতিক পৰিচয় সেইটো দাঙি ধৰি দিয়াচোন অসমীয়াসকলৰ কাৰণে বিহুটোৱে।
লক্ষ্য কৰিছোঁ আৰু এতিয়াও মানে বহু মানুহে বিশেষ অনুষ্ঠানত ধৰা বিহু বুলি নহয় আৰু বিশেষ বিশেষ অনুষ্ঠানত মুগা বা পাটৰ কাপোৰ পিন্ধিবলৈ ভাল পায় আৰু ক'বলৈ গ'লে।
অ' একেবাৰে ঠিক কৈছে দিয়া যিবিলাক মানে আধুনিক মানে এইবিলাক আধুনিক যুগতো আৰু মানে এইবিলাক যিবিলাক নতুন নতুন যিবিলাক কাপোৰে হওক বা নতুন নতুন যিবিলাক অ যুগে মানে সেইবিলাক হওক সেইবিলাক ওলাৰ পিছতে কিন্তু যিটো পৰম্পৰা হয় আমাৰ পুৰণি সেই পৰম্পৰা। এতিয়াও বহুতো বহুতে মানে মানি চলি আছে আৰু, মানে তেওঁলোকে সেইবিলাকৰ মানে আদৰ সাদৰ কৰি ৰাখিছে আৰু মানে সেইবিলাক জীয়াই ৰাখি ৰাখিছে আৰু তেওঁলোক সেইবিলাক জীয়াই ৰাখিবৰ আনন্দ আৰু মানে সেইবিলাক মানে তেওঁ যে পিন্ধে এই তুমি ক'লে মুগা হওক বা পাটৰ কাপোৰ হওক এইবিলাক। পিন্ধি তেওঁলোকে সুখ সুখী হৈছে আৰু বাকী তুমি কেতিয়াবা মাজুলী সত্ৰলৈ গৈছিলা নেকি?
সংস্কৃতিৰ কথা কৈছা আৰু মাজুলীৰ কথা নক'বা এনেকুৱাতো হ'ব নোৱাৰে মই ভাবিছিলো তুমি সুধিবা বুলি মই কৈছো বাৰু মানে এবাৰ গৈছিলো আৰু তাতে যিটো শান্ত পৰিৱেশ, নাম প্ৰসংগ হওক বা মুখা শিল্পৰ দেখি বহুত ভাল লাগে দিয়া তাতে তুমিও যাবা কেতিয়াবা।
তাকেই ৰ'বা মই যোৱাই হোৱা নাই ৰ'বা যাব লাগিছিল। এপাক মানে যিটো অসমৰ যিটো আহ সংস্কৃতি তাতেই বেছিকেই অলপ আছে সত্ৰ কবলৈ গলে মাজুলী সত্ৰত আৰু জানাই তুমি মাজুলী আমাৰ অ' পৃথিৱীৰে পৃথিৱীৰে মানে বৃহত্তম নদী ঢিপ হয়। অসমৰ কাৰণে এটা গৌৰৱ আৰু কবলৈ গলে, বাকী কিন্তু আৰু বহুতে কয় যে, মানে এবাৰ বোলে আৰু বোলে যাবলৈ মন যায়। তুমি কি ভাবা সেইটোক লৈ?
এইটো কিন্তু সঁচা কথ, তাত গ'লে মানে অসমীয়া যি আধ্যয়াত্মিক আৰু সাংস্কৃতিক জীৱনৰ এটা বেলেগ ৰূপ দেখা পাবা নহ। সেইবাবে যদি তুমি এবাৰ যাব, মানে এবাৰ যাই আহা, আৰু তেতিয়াহলে আৰু এবাৰ যাব ইচ্ছা যাব আৰু তোমাৰ ঘুৰি আহিব।
হয় দিয়া ঠিকেই কৈছা, আৰু মই দুদিন মান আগত মানে সামাজিক মাধ্যমত দেখিছিলোঁ মানে, দুজন ছাত্ৰই বা ছাত্ৰই মানে, ধূতি মানে ধূতি আৰু এই যে আমাৰ চেলেং লৈ মানে, এই চেলেং লৈ মানে, অ' মানে স্কুললৈ গৈছিলে আৰু, মানে সেইটো দেখি ভাল লাগিছিল। নতুন প্ৰজন্মই যে, সেই নতুন প্ৰজন্মটোৱে সেই আহ যিবিলাক আমাৰ সংস্কৃতি আছে, সেই সংস্কৃতিবোৰ আঁকোৱালি লৈছে আৰু ভালদৰে।
ঠিকে কৈছা দিয়া আৰু তুমাৰ অসমীয়া সংস্কৃতি বুলি ক'লে, কেৱল অসমীয়া যিটো সাজ পোছাক সেইটোৱে নহয় দিয়া চোন, অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা সাজ পোছাক আছে আৰু, নৃত্য আছে বা তেওঁলোকৰ পৰম্পৰাবোৰ আছে ত' সেইবোৰৰেও যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তুমি যদি ক'বলৈ যোৱা সংস্কৃতি এইটো ক্ষেত্ৰত
অ এতিয়া ঠিকে কৈছা। এইবিলাক মানে সেইবিলাক যিটো বৈচিত্ৰ্য, সেইবিলাক বৈচিত্ৰ অসমক আৰু মানে অধিক সমৃদ্ধ কৰি তুলিছে আৰু তোলে আৰু মানে, ত বিভিন্ন যিবিলাক সংস্কৃতি মিলি যিবিলাক জনগোষ্ঠী হওক সেইবিলাক কলে তুমি সাজ পোছাক বা নৃত্য সেইবিলাকো অসম সেইবিলাক মিলি ত অসম গঢ় লৈ উঠিছে ন।
একবাৰে আৰু তোমাৰ আমাৰ খাদ্য সংস্কৃতি বহুত আকৰ্ষণীয় ন, কবলৈ গলে পিঠাই হওক লাড়ুয়ে হওক, খাৰেই হওক, মাছৰ টেঙাই হওক, এইবোৰৰ যিটো সোৱাদ, আৰু সেই সোৱাদবোৰ যথেষ্ট বেলেগ বেলেগ হয়, এই ক্ষেত্ৰত মানে খাদ্যয় সংস্কৃতিৰ লগত যিটো অসমীয়া সংস্কৃতি সেইটোও মানে অলপ সম খোৱাত সহায় হয় আৰু খাদ্যৰ জৰিয়তে
হয় দিয়া একেবাৰে ঠিক কৈছে, আৰু তোমাৰ বাহিৰৰ মানুহে যেতিয়া অসমৰ খাদ্য যিটো সোৱাদ লয়, কেতিয়াবা, ত তেওঁলোকে বহুত প্ৰশংসা কৰে আৰু অসমীয়া খাদ্য। মানে, সেইবিলাকতো অসমৰ কাৰণে এটা গৌৰৱময় কথা দিয়াচোন।
আৰু ঐতিয্য বুলি কলে তুমি কেৱল এইটো নহয় যে পুৰণি বস্তু সংৰক্ষণ, ঐতিহ্য মানে তোমাৰ হৈছে যিবিলাক পুৰণি মূল্যবোধ সংস্কৃতি হওক আৰু পৰম্পৰা, নতুন প্ৰজন্মৰ মাজলে আমি মানে কিদৰে আগবঢ়াই আনিব পাৰোঁ কিদৰে তেওঁলোকে জনাজাত কৰিব পাৰো বা অৱগত কৰাব পাৰে এই বিষয়ে ত সেই হিচাপত, মোৰ হিচাপত, সেইটো এটা মানে ক'বলৈ গলে ঐতিয্য আৰু। কেৱল মানে পুৰণি বস্তুৰ মাজত সীমিত নহয়, কেৱল পুৰণি বস্তু তাৰ যিটো জ্ঞান সেই জ্ঞানটো মানে ভৱিষ্যত প্ৰজন্মৰ মাজতো দাঙি ধৰা আৰু
হয় দিয়া ঠিকে কৈছা। আৰু তুমাৰ চাবেই আজিকালি যিটো বহু যুৱকে মানে যিটো অসমীয়া হস্তশিল্প হওক বা যিটো স্থানীয় সামগ্ৰী সামগ্ৰী বিলাক আছে, সেইবিলাক তোমাৰ যিটো অনলাইন সামাজিক মাধ্যম মানে, যিটো অনলাইন আছে ন, অনলাইন যোগে মানে বিক্ৰী কৰি মানে বাহিৰত বা অ অসমৰ বাহিৰতে হওক, বা তোমাৰ ভাৰতৰ বাহিৰতে হওক, এইফ বিক্ৰী কৰি যিটো আমাৰ ঐতিহ্য সেই ঐতিহ্য টোক নতুন ৰূপৰ এটা আগুৱাই নিছে ন।
হয়! হয়! সেইটো মানে বৰ ভাল পদক্ষেপ হয়! ইয়াৰ ফলত মানে কি হয় শিল্পীসকলে লাভৱান হয় দিয়চোন, আৰু ঐতিহ্যও জীয়াই থাকে, তেওঁলোকেও দুপইচা নিজৰ বাবে পায় আৰু লগতে যিটো অসমীয়া শিল্প কলা বা অসমীয়া সংস্কৃতি সেইটো মানুহৰ আগত জনজাত হয় বা মানুহে জানিব বি ইচ্ছা কৰে আৰু সেই হস্তশিল্প বোৰ দেখিলে, বিশেষকৈ তুমি মাজুলীৰ যিটো আহ হস্তশিল্পৰ লগতে মাজুলীৰ যিটো মুখা শিল্পৰ কথা মুখাবোৰতো দেখি চাই চাগে মাজুলীৰ, ত সেইটো ক সেই ক'বলৈ গ'লে মানে যথেষ্ট ভাল ভাল পদক্ষেপ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু যুৱকসকলৰ পৰা, ত এই ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰিব লাগে আৰু আগুৱাই যাবলৈ তেওঁলোকেও জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে অনুভৱ অসমীয়া হিচাপে মানে অসমীয়া সংস্কৃতি আৰু হিচাপে অসমীয়া হিচাপে কবলৈ গৌৰৱ কৰে আৰু
ঠিকেই দিয়া আৰু মানে আৰু আৰু এইবিলাক কৰিলে আমাৰ যিটো অসমীয়া ঐতিহ্য যে অসমীয়া ঐতিহ্যটো মানে সংৰক্ষিত হৈ থাকিব, আৰু তোমাৰ মই ভাবোঁ যে আমাৰ যি বিদ্যালয় হওক, বা মহাবিদ্যালয় হওক, ইয়াৰ মানে এইবিলাকত মানে অসমীয়া যিটো ঐতিহ্য আছে ন, সেই ঐতিহ্যৰ বিষয়ে অধিক মানে শিক্ষা দিব লাগে। ছাত্ৰ ছাত্ৰীসকলক
হয়, হয় নিশ্চয়। মানে নিজৰ সংস্কৃতিৰ ইতিহাস নাজানিলে, নিজৰ পৰিশ্ৰম সম্পূৰ্ণ ভাৱে বুজাতটো অলপ কঠিন হৈ পাৰে। তো ত সুযোগ পালে ময়ো কেতিয়াবা মানে কি কৰোঁ, অসমৰ যিবিলাক বিভিন্ন ঐতিহাসিক আৰু সাংস্কৃতিক ঠাই আছে, আৰু সেই ঘূৰি চাবলৈ ইচ্ছা কৰোঁ। কাৰণ ধৰা কিবা এটা বস্তু কিবা এটা বস্তুৰ বিষয়ে পঢ়া আৰু কিবা এটা কিবা এটা বস্তু দেখা, বা কিবা কিবা এটা বস্তুৰ বিষয়ে শুনা আৰু বাস্তৱত সেই বিষয়ে তুমি অনুভৱ কৰাটো, সম্পূৰ্ণ বেলেগ হয়। যে, দেখা যায়তো, ত এই ক্ষেত্ৰত ক'বলৈ গ'লে, মানে বাস্তৱত অনুভৱ কৰাটো অত্যন্ত প্ৰয়োজনীয় হয় আৰু বৰ্তমান যুগত। কাৰণ, বহুতো আজিকালি মানে ল'ৰা ছোৱালীবোৰে বেছিভাগ বস্তু মনত ৰাখিবলৈ চেষ্টা কৰেটো ত' সেই মনত ৰখাৰ শক্তিটো বৃদ্ধি কৰিবলৈ মানে ছাত্ৰ ছাত্ৰীকলে যদি সেই ঠাইডোখৰ, বা ঐতিহাসিক মহত্বপূৰ্ণ ঠাইবোৰ যদি ভ্ৰমণ কৰে, বা তে সেই বিষয়ে যদি অধ্যয়ন কৰে, সেই বিষয়ে যদি জানিবলৈ চেষ্টা কৰে, সেই ঠাইডোখৰত তেতিয়া বেছি লাভৱান হ'ব বুলি মই ভাবো আৰু।
হয় দিয়া। তুমি ঠিকেই কৈছা, মানে এই যে আমাৰ যিটো নতুন অ প্ৰজন্ম হৈছে, সেই প্ৰজন্মটোক আমি এইবিলাক শিক্ষা বা এইবিলাক চিনাকি কৰি দিলেহে, তেওঁলোকে আমাৰ যিটো ঐতিহ্য আৰু সংস্কৃতি আছে সেইটো আগবঢ়াই লৈ যাব পাৰিব ন? আৰু অসমক মানে, আৰু মানে বিশ্বৰ আগত চিনাক্ত দিব পাৰিব, মানে অসমখনক আৰু মানে উন্নত কৰিব পাৰিব এইবিলাকৰ দ্বাৰাই ন, যিটো নতুন প্ৰজন্ম আছে তুমি ক'লা এই নতুন প্ৰজন্ম বিলাক আমি এইবিলাক কিছুমান ঠাই আছে ন, সেই ঠাই বিলাকত আমি ভ্ৰমণ কৰিব ভ্ৰমণ কৰিব দিব লাগে যেনে ধৰি লোৱা আমাৰ কামাখ্যা মন্দিৰে হওক, তোমাৰ এনেকুৱা শিৱসাগৰৰ এই বিলাক ৰংঘৰ কাৰেংঘৰ হওক, সেইবিলাকৰ যেতিয়া অসমৰ যিটো ঐতিহ্য জানিব ন, বা যিটো ইতিহাস জানিব, তাৰ পিছত তেওঁলোকৰ যিটো অসমৰ প্ৰতি, অসমৰ সংস্কৃতিৰ প্ৰতি, যিটো আগ্ৰহ সেই আগ্ৰহটো বেছি বাঢ়িব। ত' সেয়েহে ভাবো যে মহাবিদ্যালয় বা বিদ্যালয়তো ইয়াৰ শিক্ষাটো অলপ বেছি কৰি দিব লাগে, পাতবোৰতো আছে চাগে, বাকী আজি তোমাৰ লগত কথা পাতি যিটো অসমৰ ঐতিহ্যৰ প্ৰতি মোৰ আৰু মানে সন্মান আৰু বেছি বাঢ়ি গৈছে আৰু, তোমাৰ লগত কথা পাতি আজি।
কথাবোৰে ইমান গুৰুত্বপূৰ্ণ হয়, কথাবোৰ পাতি শেষ কৰিব নোৱাৰে। অসমৰ ঐতিহ্য বুলি ক'লে বিভিন্ন ধৰণৰ বস্তু সামৰি উঠাতো বিভিন্ন ধৰণৰ বস্তু অন্তৰ্গত হয়, এই ক্ষেত্ৰত তুমি পূৰ্বপুৰুষসকলৰ কথা ক'ব পাৰা ত' সেই বিষয়ে জানিবলৈ হ'লে তুমি মানে অধ্যয়ন কৰাটো অতন্ত প্ৰয়োজনীয় আৰু আমাৰ যিবিলাক পুৰণি কিতাপৰ পুৰণি লক্ষ্য মোদিত যিবিলাক বস্তু আছে, আৰু সেইবিলাক যদি আমি বিষয়ে জানোঁ বেছিকৈ তো, সেই ক্ষেত্ৰত আমাৰো অলপমান লাভ হ'ব আৰু আমিও ধৰা আগন্তুক যিবিলাক আহিবলগীয়া প্ৰজন্ম আছে তেওঁলোককো সেই বিষয়ে অলপ আমি সকিয়নি বা তেওঁলোককো অৱগত কৰিব পাৰিম। ত' বাকী বিশেষ বাৰু আজিলৈ নকওঁ আৰু, বহুত গৰম পৰিছে। ত পিছলৈ কেতিয়াবা কথা পাতিম দিয়া সেই বিষয়ে।
অ দিয়া হ'ব দিয়া, আমি এনেকুৱয় কথা পাতি যাই থাকিব লাগিব। অসমৰ ঐতিহ্যয়ৰ বিষয়ে তেতিয়াই আমাৰ অসমৰ ইতিহাসটো বাচি থাকিব ন, দিয়া হ'ব দিয়া আজি নহ'লে দিয়া।
অ দিয়া।